হেল্ল' অ
সেইটোৱে এই নেটৱৰ্কৰ কাৰণে হ'ব পাৰে
তোৰ নেটৱৰ্ক বেয়া নে মোৰ নেটৱৰ্ক বয়া
দুটাৰ পৰা এটাৰ হলেও কাটি খাব কাট খাবই বিকজ নেটৱৰ্ক বেয়া হলে ডিচকানেক্ট হৈ যায় বুলি তাই কৈছিলে না চ সময়ত বেয়া কৈছ ছিলে মানে কানেক্ট কৰিব পাৰিবা কানেক্ট নহয়
আহ অপচন নাই দেখোন কানেক্ট কৰাৰ
সেইটোৱেতো-
তইতো কব লাগিছিল ন? অ- কি জান?
কি? কি ক?
পোৱাৰদিনা তই পইচা ওলাবি তই পইচা কমাই আছ না? একতম- মইনা আঁচনিও পাবি-
হৈছে আৰু
কি লাজ নাই বে অ বুলি নকলি
হেহ্-হেহ্- হে হে ন-কিয় কম? হাহ্-হাহ্-হাহ্-হাহ্-
এ নাই- ওলাবই লাগিব তই, মোৰ পইচা নাই, মই নাহে না, নাযাও মই আমিও নাযাও- মুভি চাব নাযাও, পাঁচ টোয়েন্টি-ফাইভ এইটো মই কি কয়? এহ্ আহ্-
তই মোৰ এতিয়া মই, হেহ্-হেহ্-হেহ্-হেহ্-
হা?
ফন্টেছ- চাইলম কৈ আছ- তৌ- মই নালাগে দে মুভি হলত যাব। ‌ ডাউনলড কৰি লম, পেন'ড্ৰাইভত ভৰাই ল'ম, এইটো- টিভি চাই মই টিভিত কানেক্ট-
এহ্ পোলা- টিভিত পেনড্ৰাইভ ধাল-ব্ পাৰিছ?
অ- কিয় নোৱাৰিম?
ঔ-এই বক্সটোত ন?
নহয় আজি টিভিতে যাৰা চাবিটৌ কি হৈছে অপচন থাকেটো- অ-অ-
হামাৰটোত- নাই, উম আছে চাগে-অ-আছে চাগে।
হ'ব দে মই চোৱা নাই।
এ বৰাবৰ লাগা থাকেনে? তাকে চাবলৈ।
লেল্লৌ অহ-
চনতৌ অ্যাঙ্গেল দি ন-
হা উ নহয় চাগে এল ডি অ এল জি এল জি হৈ না ভেণ্টু এল ই এল ই জি কিবা এটা হয় দে অ সেইটো হয় এতিয়া সেইটো নাজানো সেইটো এন এ টো এণ্ড্ৰইড হৈ নে কি হয়?
কেনে গুগল ইউজ কৰিব নোৱাৰে ন।
ইমান ধৰি কোনে চাই ধৰি মোক কোনোবা আহি সুধিব যে তোৰ তোৰ টিভিটো এনড্ৰইড নেকি? হ এল জি বুলি দেখাই? এল জি নে এল ডি? এল জি হৈ চাগে! অ
হ'ব মাথা বেয়া নকৰ। সুধিছো কিবা কয় কিবা। হয়
মই থৰি জানো!
উফ গৰম লাগি আছে।
উম আৰু।
যাও একলেণ্ড।
এ এতিয়া আৰু একলেণ্ড অ এই মায়ে কি কয় এ কতে এক এই চুপ থাকচোন এ একলেণ্ড যোৱা কতে হব। বাৰটা হস্পিটেলাইজ যোৱা হোৱাই নাই দেখোন। এতিয়া এই কি কয় অ ব্লাড টেষ্ট কৰিব যাব লাগ অ জুলাই মাহত যাব পাৰি।
কি পাৰি জুলাইতহে যাম বুলি আছিলো।
অ মই আচো জুনত।
শুননা এইটোতো বহুত পইচা কামাবি ন এইটো এইটো কি কয় একলেণ্ড যাব মোৰ টিকেটৰ পইচাটো তই দি দিবি বেছি নহয় আঠশ মান হব কিন্তু
মই পামে ন। হ কিমান মান নেকি। যদি লিজাহঁতে নশ পাইছ উম যদি লিজাহতেই আৰে তামানে বেছি থৰি বেছি থৰি আৰু তইয়ে আছ তোৰ একাউন্টত আছে না বহুত। পইচা তোৰ একাউন্টত আগৰ পৰা পইচা আছে ন' সেইবোৰ এইবোৰ কি আছেতো তোৰ আগৰ আগৰ একাউনৰ পৰা ওলাইছ তই। হে, হে।
হে হত। ৰ নাই নাইন হাণ্ড্ৰেড কিয় বুলি কৈ আছ?
ৰ' ৰ' নখ
আৰে নাই কোৱা মই জাষ্ট কৈ চ' নাইন হান্দ্ৰেদতকৈ অলপ বেছি কেনেকে নাপাব কৈ আছোঁ। টুৱেন্টিটা কল কৰিব পাৰি দেখোন। তে ইহতেটো কল কৰা নাই চাগে ন'।
নাজানো।
শিকাই দি নাইন হণ্ড্ৰেড কিমান পাইছিল দে তোৰ লগৰটো কা কিব কথা পাতিছিল।
অ', অ', বাত এই যে উম, উম, এদিনাখন আপো তা ধিং, তা ধিং।
আৰে মই কিবা এটা নাম লৈছো নেকি?
যিয়ে নহওক এপটোৰ কথা নাপাতিবা কৈছোঁ মই।
একো টপিক অ ফাই মিন পাইভ মিনিট হৈছে হে অকল।
হে হে হে হে
কেলা
ফাৰ্ষ্টত পাঁচতা আহে পিছতকে চাবমিট পাঁচটা হোৱাৰ পিছত আহ আৰু আহিব তে
কপছত নেকি
চাবমিট কৰাৰ পিছত দেৰ নাপাত দেৰ নাপাত নাপাত
তোৰ ক
ঘুৰি চুৰি আহ কিনে এইাত হয়
আৰু ৰিজেক্টনো কিয় কৰিব সেইটোটো নাম ললে যতৰিটো এ পাই
চুপ থাকচ তাই চোপে ৰাখ ত
অ হয় সেইটোোৰ নাম ধলে একোনো হয় বকগ্ৰাউণ্ডাউড ত দিালে
মোৰ কি হ'ল চিটিটো মাজতে উঠি গৈছে মই বাহিৰতে যাওঁ
মাৰ একো নহয় অকল মানে মই সেই এপ এক তোৰ মানে নামটো ললেহে মানে ৰি দেখাব
চব বোলে দিছে কৰি দিললে
অ আৰু ই ন
নাই কি কয় হ কি কয় এ কথাটো নক কথা নাপাতিলে হ'ল সেইটোৰ বিষয়ে
অ বাকী যে তোৰ পৰা চিটিৰে বজা হওক তই বেৱ কামাৰ একো নহয় ন
মই বেয়া ৰাষা
কৈছক গ এইবাৰ কৈছ তই এইটো কলত নহয় আগৰ কলবোৰত কৈছ তই নকৈছ আৰু দেই মোৰো ওলালেই হয় এতিয়া মোৰ মোৰ নাই ওলোৱা
উ ওলাইছিলে মই হোৱাটছপত কম কি ওলাইছিলে আৰু
ক জানো মোৰ মই জানো মোৰ তুলিছিলে।
কি উলাইছিলে এ নকবি দে নকবি।
মই কৰিমহা এ কি কয় হিন্দীত এইটো কয় ন? ন যে ৱাইফ জনীৰ ভাইটিটো কয় না সেইটো ওলাইছিল।
মাধা যলে
এতিয়া তিয়া ৰিজেক্ কৰো মোৰ এটা কনফিউজ হৈ গ'ল।
কৰি আছে ইহতে।
হয়
হঃ ভাত বন মানে
হ'ব আৰু।
অ
হ'ব আৰু খতম হ'ব।
এইটো এইটো ইটোদি পাঁচটা টাস্ক হৈ যাব ন? আৰামচে এতিয়া ইউটিউব চাম।
এ হত পিছত মই কৰিম।
নালাগে এইটো বহুত পইচা কমাই দে, ত কালিও তোৰ বা লগত গীতৰ লগত পাতিছ, ভাবনাৰ লগত পাতিছ
নক‌ও একো কথাই নকওঁ।
কি মই কথা পাটিছ বুলি কৈছো। টো ইহ ইহঁতকিতা যে তোৰ বাক চিনি পায়, লিজাক চিনি পায়, ভাৱনাক চিনি পায়।
কথাই নক কথাই নক একোৱে কথা নক পিছত বোলে সেইটোৰ কাৰণেও সেইটোৰ কাৰণে হলে ৰিজেক্ট ক
ভাবনা এইজনী নহয় দেই, তোৰ স্কুলৰ জনী কথা কৈছ মানে কলেজৰ জনী সেইজনীক কোৱা নাই তই
এ কৈছোঁ।
তাই কৈছেনে খোলা নাই বা মই কোৱাটো কৈছো তাইক। কিমান হৈছে?
ফটিন ছেকেডছ।
অহ। হা?
তইো পাবি ন?
নাজানো
কি নাজান?
উম ৰ বাল, এই মাকা
আহ বা ৱাহ তায় নক মোৰ ই একদম এনটাইম গৈ প দ হব তেতিয়াটো বৰবাদ কৰি গ জ অথনীয়
আহ যে এইটোৱে লাষ্ট কৰো পিছতকে এই চুপ থাক এই এইটোৱে লাজ কৰো আৰু আৰু পিছতকে কৰি মই ভাত বনোৱাৰ পিছতো কৰিম তেন্তে এতিয়া বহুত হাল্লা হৈ আছে এইপিনে পাপাই
এইটোতো মই পাঁচটা টাষ্ট কৰি আছো মোৰ তাতে টাষ্ট কিয় নাহিব চেক কৰাৰ পিছত নাহে জানো এনেও আহি যায়
উম
অ মই তই বেয়া ভষাত দিয়াকে ন মানে নিদায়াকেতো থাকিবই নোৱাৰো জান ফোন ৰাখ বাই বাই অ এতিয়া ইয়াতে কব পাৰিবি হুহু ক হু হু হে হে
নিশ্চয় আছে তোৰ